হেল্ল' কি কৰি আছা?
আছোৱা নে গছৰ তালত বহি ইমান গৰম ক'তনো যাম। তুমি কি কৰি আছা উম, খালো তুমি।
ময়ো খালো আৰু।
উম
বাকী উম,
কি খালা ভাত।
দালি-দালি ৰঙালাউ ভাজি ইমানে তোমালোকৰ?
আমাৰ দাম আৰু দালি দিম আম দেট ইমানে
অহ',
পথত গৈছিলো মাছ ধৰিলো বিৰাত ভাগৰ লাগি আছে। আহিলোয়ে পালো কেইটামান আৰু ইমান ৰদ ধৰিব নোৱাৰি। পথাৰত হাল মাৰিছে নে আজি।
জালপাতিচে চাগে।
হাল বাইছিলে যে আৰু পথাৰত পানীও নাই বেছি মেটেকাৰ তলত মেটেকা খিনি হাল বাই দিয়াই দে সি। হেৰি হৈ গৈছে যে চেপেটা হৈ গৈছে তাৰ ওপৰত উঠিছে আৰু মাছে।
অ',
ধৰিলোগৈ মাছ কেইটামান পালো আনিলো।
অহ ',
চাৰ
উম
ইমান গৰম থাকিব নোৱাৰি।
একেবাৰে ফেন তলত বহিলেও মানে গৰম মানে ভাৱ দিয়ে আৰু।
অ, বহুত ফেনৰ মানে গৰম ভাৱ এটা আহি থগে ফেনখন চগাই থ দিলি।
অহ ',
নোৱাৰ ইমান গৰম নহয়।
উম, আকৌ কিছুমান সময়তক গছৰ বতাহও নাহে।
উম, একব গুপ মাৰি এতিয়া বৰ ঠিকে কথা পাতি আছে এতিয়া বাৰু ঠিক ঠিকে আছে কৈছো গৰম অলপ বকাম লাগিছে।
উম - উম বাকী ঘৰত ভালে নে।
অ, ভালে তোমাৰ নু
উম, বাকী পঢ়া শুনা?
পঢ়া শুনা চলি আছ।
অ, আমাৰো চলি আছে। আৰু এতিয়া আৰু বন্ধ আছে গৰম বন্ধ।
অ, আহ, অ, যাম তুমিও যাবা নেকি?
তাকেহে এতিয়া মানে ভাবিছো ক'ৰবাত যাম বুলি মানে হম, হা অ, তাকেহে শ্বিলঙত কৰো নে অৰুণাচলত
এ এইফালে নাযাও নেকি ইমান বানপানী হৈ আছে অৰুণাচল চাইডেও।
উম, আৰু শ্বিলঙত।
অ, যাব পাৰি বাৰু।
অ, সেইফালে অকমান প্লেনিং কৰো বলা।
উম, আৰু লগত ভাল মানুহ এজনো লৈ যাব লাগিব ন। ক গ'লে মানে ধৰি লওক চিনাকি জেগা। যাতে আমাৰ আমি চব খিনি মানে ঘূৰি আহিব পাৰো আৰু।
অ তোমাৰ ফালে কোনোবা আছে নেকি এনেকুৱা।
উ তেনেকুৱাতো নাই চাব লাগিব ন কোনোবা আজিকালি গৈও থাকে। থাকে ন বহুতে আজিকালি গৈয়ে থাকে।
উম অহ। আৰু মানে অকমান সুধিব লাগিব।
অ কোনোবাইফালে। ন জ মান উম।
আমি দুজনীয়ে আৰু নহ'বই এনো আৰু মানে লাগিব পাঁচ ছয় জনী মান।
অ কেইজনী মান লগ হলে মানে ভাল আৰু ন।
উম তেতিয়া মানে অকমান গ্ৰুপ বনি থাকিলে আৰু চব মিলিব।
উম।
উম। বাকী তুমি কি খাই ভাল পোৱা নু। হেল্ল'।
তাই মানে কি ক'ম আৰু তেনেকেতো নাই একো।
মানে বেছিকে মানে কি ভাল পোৱা তুমি।
মই ফাষ্ট ফুড।
অহ।
পাষ্টফুটৰ ভিতৰত চাওমিন। ৰল। তাৰ পিছত ইমানে আৰু। আৰু আছে ম'ম'। উম জানোঁ আৰু জানো অলপ। চলপ ইমান আৰু ভালদৰে নাজানোঁ আৰু।
অ নে পাৰতেন তুমি এখন দোকান খুলিব পাৰিলা।
উম।
উম।
মানে ফাষ্ট ফাষ্টফুডৰ দোকান খুলিলে মানে অলপ কাৰোবাৰ পৰা অলপ শিকিব লাগিব আৰু আছে বাৰু। তেনেকে শিকাই দিয়া ন।
শিকি লবা তেতিয়া তোমাৰো অকমান লাভ হ'ব যদি গাওঁতে খোলা।
অ।
অ আৰু এইফালে টাউনফালে খুলিলেও অলপ ভালে।
উম।
উ সেইবিলাকে বেছি আৰু বিক্ৰী হয় মানে।
উম।
অ আৰু কিবা হেৰি হ'লে মানে এতিয়া খুলিব পাৰা।
অ ন এতিয়া সেইটো ভালে এ দিয়া বাৰু।
অহ।
শিকিব লাগিব আৰু ন পঢ়াশুনা হৈ গ। গ'ল অ ভাওনা হৈ গ'ল।
অহ।
তোমালোকৰ ফালে পাতেনে?
আমাৰ আমাৰ ফালে পাতে কিন্তু আমাৰ লাষ্টত পাতে বহুত। উম এতিয়াও পাতাই নাই আৰু। তুমি ভাল আছিলা নাই।
নাই লোৱা নাই মই নলওঁ পাত।
অ বেয়া পোৱা নেকি?
তেনেকুৱাই আৰু মানে আজিকালি ইমান নাচ এইবিলাক ভাল নাপাওঁ আৰু আগতে ভাল লাগিছিলে বাৰু।
আগতে লৈছিলোঁ আৰু এতিয়া তেনেকে ভালোঁ নালাগে। লাছ লাগে এতিয়া।
অ এখনে মানে হেৰি নাচি নাথাকিলে মানে অলপ লাচ লাগি
অ মানে নাচা বাগা কৰি থাকিলে মানে ভাল মানে তেতিয়া লাচ চাচো নালাগে এতিয়া মানে তেনেকে ন নাযাওঁ কতোঁ। মানে এতিয়া অকমান লাজ লাজ লাগে আৰু। সেই মানুহে কিবা ক'ব নেকি নোৱাৰিলে এনে তেনেকুৱা এটা ভাৱ আহি থাকে আৰু।
উম। বাকী পিছে কি কৰানো তুমি মানে ঘৰতে আৰু?
এতিয়া ঘৰতে মানে চিলাই মেচিন আছে চিলাই কৰোঁ।
অ।
তাকে কৰি থাকোঁ আৰু এ এটা দুটা আহি থাকে মানুহ। কাপোৰ কানি দিয়ে আৰু চিলাও আৰু তেনেকেই। আৰু গাঁৱত আৰু ইমান নেও
উম কিবা যদি বিয়া এনেকা ন নহ'লে মানে তোমাৰ চাগে লাভে নহয়।
অ কিবা বিহু চিহু থাকিলে অকমান আহে আৰু।
অ এতিয়া চাগে ভাল হোৱা নাই চাগে তোমাৰ
নাই এতিয়া তেনেকে নাই এতিয়া আৰু ক'ত বাৰিষা বতৰ ক'ত কাপোৰ-চাপোৰ ল'ব আৰু ন মান- মানুহে এতিয়া খেতি পত
অ তোমালোকৰ খেতি আছে নাই?
নাই আমি খেতি নকৰোঁ
অহ চাগে তুমি ৰুব যোৱা চাগে বেলেগৰ
অ ৰুবলৈ যাওঁ বাৰু গাৱতে কোনোবাই মাত মাতিলে মানে ইমান ৰ'দ আৰু খেতি পথাৰ যাবা কেইটকামান নো পইচা পাম তাতে বেমাৰ হ'লে তাত এগুণতকে দুগুণ বেছিহে যাব। সেইটো ভয়ো লাগে নহয় আজিকালি ন
আগতকে এতিয়া বহুত গৰম বাঢ়িছে আকৌ বেমাৰো
বেমাৰ-আজাৰো ন হৈ গ'ল আৰু সহজতে নেৰে বেমাৰ
তাকে সে আৰু এতিয়া
উম
চিলাই কৰি আছে ভালে আছে এক দুই পইচা ওলাই থাকিব
অ বাকী সাত খৰচাতো মানে ওলাই থাকে আৰু কেটক- টকামান নিজৰ বস্তুকেইটা আনি থাকে বাৰু।
উম এটা কাম কৰিবা না তুমি মেইন ৰোডত মানে এনেকা টাউনত মানে দোকান এখন খুলিব পাৰা তেতিয়া তেতিয়া অকনমান বেছি হেৰি হ'ব
উম ভাবিছো বাৰু মানে অলপ অসুবিধাও হ'ব নহয় ন পইচা পাতিও কথা
মানে যদি তুমি দোকান এখন এখন লোৱা তাত ভাড়া দিব লাগিব আকৌ লাইনৰ বিল
অ সেইটো আৰু মেইন কথা কি চিলিণ্ডাৰৰ দামো বাঢ়িছে। ন পাবলৈ নাই যে সেইটো কাৰণে অকনমান চিন্তা আৰু
উম
মেন মানে এই অ সেইটোৱেই অসুবিধা হয় গাঁৱত পাবলৈ নাই ন দোকান এখন খুলি এদিন এমাহ মান কৰি পেলাইটো এৰি দিবতো নোৱাৰি ন
অ
সেইটো কাৰণে আৰু ভাবিছোঁ আৰু কেইদিনমান চোন অলপ। গেছ চিলিণ্ডাৰৰ দাম-চাম কম‌ওক তেতিয়া মানে বস্তুটো। নিলে ন যদি। চিলিণ্ডাৰটো কিনো হাজাৰ টকাত আকৌ বস্তু বাহনিখিনি আছে আছেই।
উম।
ইমান খৰচা আছে মিলাই চলি। উম মিলাব লাগিব তেতিয়াহে খোলা হব চাই লওঁ মানে। তেনেকে পইচা পাতি নাই যে ভাবি থৈছো আৰু ন। ভাবিটো হঠাৎ কৰিব নোৱাৰি ন কামটো।
অহ। ধৰি লোৱা তুমি বাৰিষা পিছত মানে এতিয়া অকন প্লেনিং কৰি থাকা বাৰিষা। তাৰপিছত হেৰি কৰিব পাৰিবা অ সেনেকে কৰিবা আৰু।
উম।
উম আৰু কোৱা।
উম
ঘৰত।
উম ভালে তুমি ক'তো যোৱা নাই নেকি?
নাই এতিয়া যোৱা নাই মইয়ো। নাই যোৱা নাই আমাৰ বিলাকে মানে। খেতিয়ে মানে বোকা ৰোৱা এসোপা হেৰি লৈছে যে। তই ইমান মানে হোৱা নাই আৰু মানে তাত এতিয়া মানে বোকা দি। ছে যে সেইকাৰণে মানে যোৱা নাই আৰু ক'তো।
বোকা চোকা উঠা পাছত যাব চাগে আৰু ন খেতি উঠা। কন উ আৰু ইমান গৰম। অলপ ভালকে থাকিবাহে বোৰ দিনকালো ভাল নাই ন।
উম আৰু যা বুলি ক'লে ফটককে যাব নোৱাৰি। চব মানে চাই চিন্তি যাব লাগিব আকৌ কোনবা চিনাকি হ'ল। উম কোনোবা চিনাকি হলে মানেহে যাব পাৰি আৰু। নহ'লে।
এইফালে এইটো পইচা সেইটোত।
অ।
দিয়া নাই।
চাই লওঁ চিন্তি তোমালোকৰ মানে এনেকুৱা প্লেনিং বনোৱা নাই নেকি?
প্লানিং। এ হৈছে বাৰু ইমান মানে হোৱা নাই আৰু কনফাৰ্ম হোৱা নাই পইচা পাতি নাই মিলা যে।
মানে এজনৰ মিলিলে আৰু আন এজনৰ থাকি যায় যে চবৰো মিলিলো যাম বুলি ভাবিছোঁ। চৰুজ এ জুলাই লা-।
উম। এনেকে ওচৰতে তেজপুৰতে নতুন এখন মন্দিৰ ওলাইছে নহয় তাতে যাই আহিব পাৰিম নেকি আমি। মানে কমতো হৈ যাব আৰু মানে দৰ্শনো হব।
অ বোলা নহলে যাও। মানে ওচৰ হলে মানে পাৰি বাৰু নহয় অকমান দূৰত হলে মানে অস-। সুবিধা হৈ যায় ন পইচা পাতি আজিকালি গাড়ী ভাড়াও ব-।
উম। দূৰতৰতো মানে পিছত চাই ল অকন মিলাম তাৰ পিছত মানে প্ৰথমে তেজপুৰ অ-। ছতে গৈ আহোঁগৈ।
ভাল ন অলপ কম বাজেটত। কম খৰচত হ'ব।
উম, তোমাৰ লকে লগৰ খিনি কবা।
অ, হ'ব বাৰু কম বাৰু তুমিও কবা তোমাৰ লগৰ কেইজনীমান হলে মানে ভাল ন।
অ, উম, তোমাৰ বিলাকেও মানে গাড়ী আছে নেকি এনেকুৱা ভাড়া কৰা।
আছে বাৰু।
অ, মানে তুমি কৈ দিবা তেতিয়া আৰু সুধি লবা কিমান পইচা ল'ব কেনেক কে অহ, মই এইবিলাকে সুধি লম আৰু কেইজন মানুহ হ'ব কিমান। অহ', আৰু এদিনতে গুচি আহিম তেতিয়া অকণমান হেৰি হ'ব। অ ঠিক আছে দিয়া নহলে। বাই অ অ